ক'ত আছা?
মই বাহিৰত আছোঁ অকমান
অ', তুমি হেৰি শ্বিলং গ'লা নেকি?
অ', গ'লো।
অ', আচ্ছা। কেতিয়া গ'লা?
মই এয়া দুদিন হ'ল। তোমাক কিবা কৈছিলোঁয়েই মই।
অ', অ' মই পাহৰিলোঁৱেই। মানে, ক'বাত যাম বুলি ভাবি একচুৱেলি এই কাৰণে ক'ল কৰিছিলোঁ তোমাক। হেৰি, আ, একুলেণ্ড যাম বুলি ভাবিছিলোঁ। এতিয়া বহুত গৰম ন। তাতে গৈ এপিনে অলপমান ৰিলেক্স হ'লোঁ হয়
হম, কি কৰিবা এতিয়া?
একো নহয় বাৰু তুমি কেতিয়া আহিবা শ্বিলঙৰ পৰা?
মই ভাবিছিলোঁ দশ দিনমান থাকিম। দে
অ', ঠাণ্ডা কেনেকুৱা?
বহুত ঠাণ্ডা, তোমাৰ মন পুৰা খুচ হৈ যাব।
হে আমাৰ ইয়াতে বাপৰে গোৱাত ইমান গৰম। শ্বিলং যাওঁ তেতিয়া ঠাণ্ডা পৰিছে নহ অকমান তাৰে জাগাটো, পাহাৰীয়া চাইডযে অলপমান ঠাণ্ডা ব তাছত আৰ ভাল লাগে। অহ, তুমি শ্বিলং গৈছা যদি তাৰ পৰা ছেভেন চিষ্টাৰও চাই আহিব পাৰাচোন।
অহ, যাম তাতে পাঁচ তাৰিখে যাম।
আচ্ছা। তোমালোকে কেইজন গ'লা?
উম আমিয়েই। বহুত কেইজনী গিছোঁ। ধৰা ছয়জনমান গৈছোঁ।
আচ্ছা ভালে গ্ৰুপ মিলি গ'লে ভালে লাগে নহ ধুনীয়া। ধুনীয়া ধুনীয়া জাগা মানে তাতে ট্ৰেভেলিং কৰি মানে। ঘূৰি ফুৰি ভাল লাগে আৰু ইমান ধুনীয়া ধুনীয়া ঠাই। তাকেইতো আমি মইতো এতিয়া আৰু দাৰ্জিলিং যোৱাৰ কথা আছিলে কিন্তু এতিয়া বৰ্তমান যাব নোৱাৰিম কেইদিনমান পাছত যাম বুলি ভাবিছোঁ আৰু।
উম।
উম।
যাবা তুমি দাৰ্জিলিং।
দাৰ্জিলিং মই আজি পাঁচ তাৰিখ মানে যাব পাৰোঁ চাগে পাঁচ ছয় তাৰিখে।
কি কৈছা।
ব।
অ'।
বেছি মজা নাই মানে কাৰণ তাতে নদী আছে নহ চাবৰ।
অ', আমিও তাত পৰা সেইকাৰণে সেই মানে সাগৰত যাম বুলি ভাবিছিলোঁ পুৰীত।
অহ পুৰীত।
পুৰী, তাতে ভাল লাগে যাই কিনে। সাগৰত ঠাণ্ডা বতাহলৈ-চতাহ লৈ কিনে আৰু তাতে নদীত হেৰি মুকটা পোৱা যায় নহয়।
উম, এহ।
চবে নাপায় বাৰু, ভাগ্য লাগে আৰু পাবলে।
হা?
মনালে
বুজা নাই, কি কৈছা?
হিমালয় পাহাৰ।
আচ্ছা হিমালয় অ', তাতেওতো খান্দাই ন'? নালাগে, উম। বহুত ইচ্ছা আছিলে আমাৰ কেদাৰনাথ যাবলে।
অ', কেদাৰনাথ ভও!
আৰে আমাক কিমান ধুনীয়া ধুনীয়া জাগা আছে। মন্দিৰ যেনেকে বশিষ্ট। তাৰ পিছত হেৰি, অ', লখৰা চাইদত যাই এটা মন জেচে, চাই বাবা মন্দিৰ, তাৰপাছত, অ'। গণেশগুৰি।
উম।
গণেশগুৰি গণেশ মন্দিৰহে, উম, উম। মোৰ এ যে বাহিৰত জাগাৰ মন্দিৰবোৰত যাবলৈ মন। যেনে কেদাৰনাথ হ'ক, তাত পিছত বৃন্দাবন।
মন্দিৰ যাব নোৱাৰিম, কিন্তু এ, ৰাম মন্দিৰত যাব পাৰিম।
কি কৰিছা? অ' ৰাম মন্দিৰ। অ', আয়োধ্যা আছে । বহুত ধুনীয়া লাগে। ৰাম মন্দিৰটোতো নতুনকে হ'ল বাৰু, হ'ল কেবছৰ।
উম'। তাৰপাছত এ বৃন্দাবনতো যাম।
গ'লেতো আৰু একদম স্বৰ্গ পাই গ'লো আৰু। কৃষ্ণকে পাই গ'লে এনেকুৱা লাগিব। আৰু, তোমালোকে অহাৰ পিছত, ক'ৰবাত প্লেনিং কৰোঁ যাবলে।
উম'। তেতিয়াহ'লে।
অহ, ঢ'লতো বাৰ তাৰিখে আহিব, ন?
হয়, মানে বাৰ প্লেন আছিল, কেনচেল হৈ গ'ল।
আচ্ছা, তে কেতিয়ে মানে আহিবা? কেই তাৰিখে?
হ্ মোৰ এইটো, এইটো যেতিয়া কি আছিল, অহ। আজি তিনি তাৰিখ, সাত তাৰিখমান আহি আহি পাব পাৰে।
এই, আহি পাবাই আৰু বেছি দিন নাই।
অহ, নাই। তে প্লেনিং কৰা।
অহ, অহ। মোৰো অলপমান কাম আছে হা জুহেদি অলপমান ফেঞ্চি লৈ যাওঁ ওলাই। তাৰে পৰা অলপ কাম-চাম আছে। সেইখিনি কৰি আহি কিনে আৰু, পইচা-পাতি অলপ জমা কৰোঁ।
উম।
উম। তাৰপিছত আৰু বা, তোমাৰ লগৰজন ক'ত গ'ল?
লগৰজনীয়ে? এয়া দিল্লী।
আচ্ছা, দিল্লী গৈছে? ইছ ৰাম, এই গৰমত দিল্লী গৈ অহ, অহ। আচ্ছা। অ তাৰ পৰা মানে উলতাই দুইটা সেফালে আহিব আৰু
মাহীৰ লগত যাব এ মানে কি কৰিছে মানে ইয়াত মাহীৰ এটা আশা আছে যাব কাৰ
অ'। ঠিকে আছে যাওক ফুৰক এই এতিয়াই মানে এনেকুৱা গৰম ন ঠাণ্ডা জেগাত গৈ কেনে ভাল লাগে।
উম।
উম। এনেকে দিল্লী তাৰ পিছত কলকাতা সেইবোৰতো বহুত গৰম এতিয়া তাতে যায় একো লাগ বা নাই এনেকুৱা
অ', মোৰ বেকগ্ৰাউড ইমান হাল্লা হৈ আছে নহয়। বুজিয়ে পোৱা নাযায়। আৰু কোৱা, অ', তাক আৰু হেৰি কোৱা যোৱাৰ কথা কৰ'বাত কোৱা, ক'ত যাবা? অ', হেৰিত যাওঁ উম। ক'ত যাব পাৰি? আহ
অ', গুৱাহাটীৰে চাওঁ ক'ত যাম, এতিয়া বৰ্তমানতো অলপ কামৰ প্ৰেচাৰ আছে।
বিয়া কি নাম কি নাম আছিল আমি ক'ত গৈছিলো ৰবিবাৰে ক'ত গৈছিলো
লেকপাৰ্ক আমিনগাঁও লেকপাৰ্কত গৈছিলো যে অ', অ', অ', এ, সেই নতুনকে আৰু‌ এটা পাৰ্ক বনাইছে নহয়। আমিনগাঁও লেক পাৰ্কটো বহু ধুনীয়া তাত মানে ইমান বস্তু বনাইছে নহয়। গৰমৰ কাৰণে ভাল লাগে আৰু তাতে পানী তেন তাৰ পাছত এইটা উজান বজাৰৰ ফালে এটা বনাইছিলে
উম। ইমান বজাৰো যাব পাৰি কিন্তু গৈছো ন বহুত বাৰ গো
অ', তাতেও মানে কিবা এটা ভাল লাগে আৰু
ভ লাগে হ ততে নদী চদি আছে।
তাকেটো আৰু এইটো তাতে গধূলি গৈছোঁ। বেছি ভাল লাগে চানছেট দেখা পায়।
উম।
অ' মানে আইনাৰ ব্ৰীজখন যে বনাইছে। সেইখিনিৰ পৰা মানে চাই। চাব বহুত ভাল লাগে।
উম।
উম যিয়ে নহওঁক ধুনীয়া বনাইছে জাগাটো।
উম।
তাৰ পাছত আৰু হেৰি মন্দিৰলৈ যাওঁ নেকি এইবাৰ। ফাৰ্ষ্ট হেৰি যাওঁ অ আচ্ছা পুনো যে বনাইছে গম পোৱা নহ। অ' অ' এই হেৰি পুনোত গৈছিলা। অ' আমি ৰেচেনলী। গৈ আহিলো আমি কেইদিন আগত ইমান ধুনীয়া লাগিছে খেলি কেনে ইমান ভাল লাগিছে এডভেঞ্চাৰ কৰি বহুত ভাল লাগিছে।
অ' হয় নেকি।
আৰু কোৱা।
উম। ক'ত যাবা।
সেইটো অহ।
আৰু ক'ত গ'ত গৈছিলা তুমি বাৰু। দুই মিনিট বাকী আছে। কথা পাতি থাক তোমালোকৰ ক'ত কোৱা প্লেন আছিল আৰু।